হেল্ল'।
হেল্ল' ভাল, ভাল। তোমাৰ ভাল?
উম, ভাল। কি কৰিছা?
এইয়া কিবা এটা খাই পেলাই অকমান বহিছো।
অ' আজি আকৌ কৰ'বাত যাব লগীয়া নাই।
বৰ্তমানলৈকে যাব লগগীয়া নাই। তুমি কি কৰিছা?
কি কৰিবা এয়া মইো সেই তোমাৰ ৰাতিপুৱা চাহ তাহ বনালো বনাই মাক হতক খাবলৈ দিলো, দি মই নিজেও খাই পেলাই অকনমান হে কাম এটা আছিলে, তাকে কৰিবলৈ বহিছোহি। বাকী কিবা নতুন প্লেনিং।
নতুন প্লেনিং বুলিলে তেনেকুৱা নাই একো। ভাবি আছো কথা আটা। কি বা হয় এতিয়া সময়ত মানে বি নতুন বি নতুন বিজনেছ এটাৰ কথা ভাবি আছো কি হয় এতিয়া।
হয়, নেকি কি মানে কি বিষয়ত ধৰি লোৱা।
এ, কি বিষয় মানে তোমাৰ মই, মইতো আগৰ পৰাই মই এটা বিজনেচৰ কথাই ভাবি আছিলো মানে। তোমাৰ যিটো গাড়ী যিটো তোমাৰ টুৰিষ্টত চলে ন।
উম, গম পাইছো অ'।
এতিয়া ধৰা এখন গাড়ী যদি টুৰিষ্টত দিব পাৰি। বাজ ইষ্টেচনত মানে দিলে তো লাভটো থাকেই বাৰু। কিন্ত টুৰিষ্টত তেনেকে বেলেগ ড্ৰাইভাৰক দিয়াতকে মানে নিজে চলাব পাৰিলে বেছি ভাল।
ম, বুজি পাইছো।
এ, ড্ৰাইভাৰক তুমি গাড়ী এখন ধৰা মই লৈ পেলাই দিলো। দিয়াৰ পিছত সেই গাড়ী ড্ৰাই, ড্ৰাইভাৰটোৱে চলাব কেনেকে চলাই কেনেকে কি কৰে। সেইটো, সিহে জানিব এতিয়া ধৰা নিজে চলালে ধৰা যাৰ গাড়ী সি নিজে যদি চলাই গাড়ীখন মৰমত ৰাখিব ন। সেইটো চিন্তা মানে সেইটোও চিন্তা তাৰপিছত হ'লেও তাকে হয়। সেইটোকে ভাবি আছো মানে ঘৰতো আলোচনা কৰিছিলো।
উম, উম।
সেইটোকে তাকে সেইটোকে কৰো নেকি বুলি ভাবি আছো। কি হয় দে চাওচোন সময় আহক।
তটাকে, তটাকে আৰু তুমি টুৰিষ্টত গাড়ী চলালে তুমি ধৰিলা তেনেকেতো আজ ৰেগুলাৰ টো ধৰি লোৱা তুমি ঘৰৰ পৰা গৈয়ে থাকিব লাগিব ন।
অ, নহয় মানে ৰেগুলাৰ মানে কি ধৰা মই কেতিয়াবা যদি বেছি দীঘলীয়া ট্ৰিপ থাকে তেতিয়া ধলে মই ঘৰ পৰা একেবাৰে দুটা, দহ দিন মান ঘৰলৈ আহিবই নোৱাৰিম মই।
উম, বুজি পাইছো।
ৰা ধৰা আৰু কেতিয়াবা যদি ধৰা নাথাকে তেতিয়া আহিলোঁ। আৰু ধৰা থাকি-থাকিলেও ধৰা কি হয় এইটো কি কয় কিছুমান টিপ হা, ইটোৰ পিছত সিটো লগা লগি থাকে, সেইটোৰ কাৰণেও টাইম পোৱা নাই টাইম মানে নাপাম।
বুজিছো, বুজিছো।
চিন্তা ঘৰত আকৌ তোমাৰ মা অকলশৰীয়া। সেইটো কাৰণে আকৌ তেনেকে এইবোৰও নোৱাৰি আৰু এতিয়া বেলেগ আৰু কৰিবলগীয়া তেনেকুৱা বিজনেচ মোৰ মানে মই ভাবিয়ে পোৱা নাই কি কৰো।
বুজি পাইছো আৰু তোমাৰ যিমানেই নহক দেউতাও নাথাক মাঁও কল্পে নিচিনা হৈ যাব ন।
উম।
আৰু ধৰি লোৱা তুমি ঘৰৰ পৰা তুমি যিমানে তুমি দূৰত থাকি তুমি কাম কৰিবা ঘৰতে টেনশ্যনটো থাক মাহঁতৰ কি কৰিছে কি নকৰিছা। উম, আৰু তাতে অসুখ, বিসুখবোৰো আজিকালি মানুহৰ ইমান বেছি হৈছে।
উম, উম।
তুমি চোন কিয় তুমি ঘৰতে থাকিলে তুমি ফাৰ্ম, চাৰ্ম খুলি ল'ব পাৰা তেনেকে কিবা। হাঁহ, চাহ ধৰি লোৱা, অ'।
হাঁহ হাঁহৰ ফাৰ্ম খুলিব পাৰি ধৰা।
উ।
কিন্তু হাঁহৰ লগত বহুত, মানে ইমানো লাগি থাকিব কিন্তু হাঁহ চাঁহ তোমাৰ অল টা, টাইম দিব লাগিব বাৰু। ইমানো মানে একেবাই এৰি দিলেও নহ'ব।
নয় তুমিও লাগিও থাকিব লাগিব সেটো ব্যৱসায় মানে কি মোৰ
সেটো কৰিলে তোমাৰ, সেটোও বেয়া বুলি মই কোৱা নাই।
উ, উ।
মানে সেটোও কইব পাৰি, কিন্তু ধৰা সে ত' ধৰা এ হে-হেৰিটো ছিজন ওপৰতহে নিৰ্ভৰ কৰে, হাঁহটো।
অ' হেটোৱে আৰু তোমাৰ কি হয় সেই পোৱালি খিনি আনি ৰখাটো বৰ মুখৰ কথা নহয়।
উ।
কয়লা হওঁক, হাঁহ হওঁক কাহিনী একেটাই হয়।
অ'।
আ মানে মই মোৰ হেই দাদা এজনে তোমাৰ এতিয়া মানে সি কৰি আছে তাৰ নিজৰ দানা দোকান আছে। তাৰ ওপৰ এনছি তোমাৰ এতিয়া হেই হাঁহ আৰু কয়লা এনেকে আনি পেলাই ঘৰতে ৰাখিছে, তাৰ মানে নিজ জৰ বেড ৰুমটোত মানে সি এনেকুৱা হৈছ ছে তাৰ বেড ৰুমটোতে তোমাৰ এই এনেকুৱা গঁড়াল নিচিনাকে বনাই দি তাত তাতে মানে ৰাখিছে। এবোৰ লাইটিং চাইটিং দিহে ৰাখিবলগীয়া হয়।
অ'।
হেই তেনেকে এবোৰ লাইটিং চাইটিং কৰি মেলি কিবা কিবি এই কই ৰাখিছে মানে বহুত কষ্ট। আও কিছুমান মৰিও যায় ন।
মই যায় অ'।
ব্যৱসায় বুলি ক'লে বহুত কষ্ট দেই।
কষ্টটো আছেই, ব্যৱসায় বুলি ক'লে কষ্ট আছে।
উ, আও তুমি উঠাব পাৰিলে ভালেই, উ ঠাব নোৱাৰিলেটো ধই লষ্টতত গ'লেতো লষ্টততেই আৰু।
আৰু মানে তোমাক কি হয় এনেকুৱা ধৰা হাঁহ হওঁক, ব্ৰইলাৰ হওঁক, মুৰ্গী হওঁক এইবিলাকত মানে কি হয় তোমাৰ ৰিক্স নাই ন। যে বাচি থাক, বাচি থাকিবই বুলি, ঘপকে কিবা এটা বেমাৰ লাগি গোট টে সোপা মৰি যায়।
মৰি যায়।
আও এনেকুৱাক ক হেই ধৰা, কিছুমান, যিবিলাক কম্পেনী থাকে ইহঁতৰ মানে ব্ৰইলাৰ চইলাৰ এবিলাকৰ থাকে ন? এহঁতৰ কিছুমানৰ ইঞ্চুৰেঞ্চ থাকিব, ইঞ্চুৰেঞ্চ কৰা থাকিলে মানে পইচাখিনি ধৰা পাই যায়। কিন্তু এনেকুৱা যদি মই তেনেকে খোলোঁ, বা কৰোঁ ব্যৱসায়টো। এতিয়া ধৰা, প্ৰথম অৱস্থাত মানে ইঞ্চুৰেঞ্চ নহ'বও ন। এতিয়া ধৰা লছ খালেটো গোটেইখিনি একেবাৰতে লষ্ট হৈ যাবগে। হেটো কাৱণে হেটোও ভাবিব পৰা নাই। কইব লাগিব অ'।
বহুত টকা দিব লাগিব ন ইনভেষ্টমেন্ট কৰোঁতে। আৰু তোমাৰ বাহিৰৰ পৰা অহা মেলা। উম। হয়, হয় আৰু কিবা, আৰু কি আই ইয়া কিবা আৰু কিবা ভাবিছা নে কি?
আৰু তেনেকুৱা ভবা নাই। চাওঁ, নতুন যদি কিবা যদি ব্ৰেইনত আহে আৰু।
উ, গম পাইছোঁ। বাকী তুমি এদিআৰি দিছিলা নেকি?
এদি আৰিটো আগতে যোৱাবাৰ দিছিলোঁ, এইবাৰ আকৌ এতিয়া উলাবহে পোষ্ট আৰু।
তাকে তাকে। এতিয়া ধৰি লোৱা গ্ৰেজুৱেচন কৰিতো তুমি এতিয়া নেট চেটৰ এক্জাম দিছা নে কি?
নাই নাই।
তেনেকে এক্জাম চেগ্জাম বিলাক দি থাকা, লাকত থাকিলে চাকৰি লাগি যাবও পাৰে দিয়াচোন।
উ, উ, সেইটোও হয়, অ'।
আমি ভাবোঁ যে গৰমেণ্ট চাকৰি এটা পটককে নাপাম, কিন্তু নাই পতককে লাকত থাকিলে পাই যাবলৌ আছা।
পাই গ'লা আছোঁ।
আৰু মেতছত ভাল হ'লেতো ধৰি লোৱা ডাং ডাং ঘৰ বা বেংকত পাবলৈতো প্ৰব্লেমেই নাই।
মেথছত বাৰু ইমানো ভালো নহয় ইমান বেয়াও নহয় মানে মোটামুটি আৰু।
গম পাইছো, নাই নাই কিছুমান বহুত উইক থাকে ন'? কিন্তু কিছুমান জোনখিনি ধৰি লোৱা বে টাৰ থাকে পাৰে, সেই মানুহখিনিৰ কাৰণে ইমান মানে টান নহয় বস্তুতটো।
বুজিছো, বুজিছো।
ট্ৰাই কৰি যোৱা, আৰু ধৰি লোৱা তুমি কিবা এটা জব এটা নকৰাকে তুমি ডাইৰেক্ট বিজনেচ লাইনত তুমি নোৱাৰা মাথা মাৰিব মানে কি হয়, বহুত পইচা লাগে জানানে মই মানে ঘৰতে দেখিছোঁ যে। তোমাৰ উ, প্ৰব্লেম বহুত হয়। সেই তেনেকে ট্ৰাই কৰি যোৱা ভাল হ'ব দিয়া।
তাকে কি কি হয় আৰু। সময়াহ আহকচোন। বাকী তুমি কি কৰি আছা?
মই বৰ্তমান তোমাৰ অগ্ৰেজ জছন কমপ্লিট কৰিছো। তাৰপাছতে এতিয়া আৰু সেই সৰুকে তোমাৰ স্মল মানে সৰুকে ব্যৱসায় এটাকে চলাই আছোঁ আৰু। তোমাৰ হাতৰ কামৰ। ব্যৱসায় মানে তোমাৰ হাতৰ কামৰ মানে ধৰি লোৱা সেই কাপ
অ' হেৰি মানে কি কয় হাতৰ কাম মানে এই ধৰা, মাটি কল, আপেল, এনেকুৱা নেকি?
উ, নাই, নাই নহয়। এ, মানে তোমাৰ সেই ধৰি লোৱা সজোৱা কিছুমান বস্তু তাৰপিছত, চাদৰ মেখেলা। অ'। সেই গহনা, তাৰ পাছতে তোমাৰ আকৌ চাদৰ মেখেলা এনেকুৱা বিলাক বনাও আৰু।
অ' অ', ঠিকে আছেচোন তেনেকে।
তাকে টুক টাককে চলি আছোঁ। এ, ইমান ভাল নহয় আৰু মানে কি হয় তোমাৰ সেই বস্তূটো ধৰি লোৱা এটা ছিজন বাই ছিজনহে যায়। তোমাৰ‌ এনেকোৱা হয় বিয়া চিয়াবোৰ হ'লে অকণমান ধৰি লোৱা তোমাৰ গহনা গাঁঠৰিবিলাকত অকমান মানুহে গুৰুত্ব দিয়ে। দ্বিতীয়তে তোমাৰ বিহু সংক্ৰান্তি এনেকুৱা সময়ত কিছুমান বস্তু টো মানে চলে আৰু। এনে ইমানকে নাই।
মেইন কথা ধৰ, মেইন কথা কি জানা, সেই বস্তুবোৰ মানুহৰ মানে সেই মূল্যতটো দিব নিবিচাৰে মানে।
নিবিচাৰে আৰু তোমাৰ কষ্ট ইমান হয়, বস্তুৰ দামো ইমান তাৰ উপৰিঞ্চি তোমাৰ সেই পইচাটো দিবৰ সময়ত সদায় কে জেৰ। তোমাৰ মানে যদি হয় তি পাঁচশ টকা তাহাঁতি ক'ব তিনিশ টকা দিম, সেই তুমি পাঁচ শ টকা ক'ত তিনিশ টকা ক'ত তুমি কেনেকে দিবা।
উম উম।
আৰু চবতেতো তুমি নিজৰ লচ কৰি পেলাই দিব নোৱাৰা ন'।
নোৱাৰি অ'।
বহুত প্ৰব্লেম হৈ যায় অ'। চলাই আছো আৰু তথাপিতো। সেইটোয়ে তোমাৰ মানে বস্তুতো কষ্টতো কষ্টই থাকে, তাৰউপৰঞ্চি তোমাৰ ধৰিলোৱা চব এইখিনি প্ৰব্লেম মানুহৰ বহুত বহুত থাকে ন' আৰু বস্তুবোৰ আজিকালি কিমান দাম। বস্তুবিলাকৰ অহ, তোমাৰ বস্তু আজিকালি আজিকালি সাধাৰণ-সাধাৰাণ বস্তু এটা কিনিবলৈ যাওঁতেই তোমাৰ কিমান কেইটা পইচা লাগে। সেইদিনা সনেই মইনো কি বজাৰ কৰিলোঁ, মই নিজেই আহিল লাষ্টত মানে মই মাক সুধিছোহি যে মই কি বজাৰ কৰিলোঁ মানে এই সাধাৰণ-সুধাৰণ তোমাৰ কেতেমান বস্তু লওঁতে তাতে তিনিশ টকা নে, চাৰে তিনিশ গৈছে। তুমি কি ভাবিবা আৰু কোৱাচোন? তেনেকুৱা অকমান দিগদাৰ হৈ যায় ন' তোমাৰ, তিনিশ চাৰে তিনিশ টকা ভৰি পেলাই তুমি বস্তুৱেই যদি মই আনিয়ে যদি, মই যদি সেই দামটো ল'বয় নাপাওঁ।
উম', উম'।
বাৰু।
ঘৰৰ মানুহখিনিক কবা কথাখিনি। বুজিটো পাব চাগে কিন্তু, বুজি
তেনেকে নহয় অহ। চব আমাৰ দৰে নহয়, এতিয়া আমি ধৰি লওঁক মানুহৰ কষ্ট কষ্টতো‌ মূল্য দিওঁ তাৰ উপৰএঞ্চি আমি বস্তুটোৰ মূল্য দিবলৈ যাওঁ কিন্তু কিছুমান মানুহে সেই বস্তুতোৰ মূল্যও দিব নোখোজে। তোমাৰ কষ্টতো মূল্যটো বাদেই দিলোঁ।
বুজিছোঁ আৰু।
আৰু মইটো লষ্টতে কাম কৰি আছোঁ বুলি কলেও বেয়া নহয়।
হয় নেকি?
তেনেকুৱাত অকমান দিগদাৰ হৈ যায় আৰু।
চাই লোৱা আৰু হেৰি এনেকে লছ কৰি পেলাই কৰিব নালাগে আৰু। মানুহখিনিক কবা প্ৰথম হেৰি কৰোতে, যে এনেকুৱা এনেকুৱা কথা আমুক বস্তু। এই বস্তুটোত আমুক-আমুক বস্তুখিনি ইউজ হয়।
উম', উম'।
গতিকে এই বস্তুখিনিৰ দামবোৰ ইমান-ইমান। গতিকে ইমানটো কাৰণেহে মই ইমানখিনি কৈছোঁ, গতিকে এইটো ইমানটো হ'লে মই দিব নোৱাৰি বেয়া নাপাব, তেনেকৈ মানুহখিনিক কৈ দিলেই হ'ল। তেতিয়াহে বুজি পাই পেলাই দিব চাগে।
উম, তাৰপিছতে হেৰি এইটো কি বুলি কয়, এতিয়া বাকী চাহ-তাহ খালা তেতিয়াহ'লে?
চাহ মানে ৰুটি খালোঁ।
অহ', অহ'।
তুমি কি খা
গম পাইছোঁ। মই সেই তেনেকে তোমাৰ মেগী খালোঁ চাহ বনালোঁ তাৰপৰা মাহঁতক ৰুটি বনাই দিলোঁ।
অহ', অহ'।
বাকী বাৰু দিয়া, বতৰটো বৰ বেয়া। কৰি আহিছে, মই সেই কাপোৰ কেইটা বাহিৰতে আছে সামৰি লওঁগে।
বতৰটো কি বেয়া নেকি?
অহ, বতৰটো তোমাৰ একদম মানে ঘোপ মাৰি আহিছে। তাকে যাওঁ কাপোৰ কেইটা সামৰি লওঁগে দিয়া।
ইফালে ৰ'দে দি আছে, বাৰু দিয়া যোৱা।
অহ', অহ' ঠিক আছে দিয়া হ'ব।
দিয়া অহ', অহ' হ'ব।